হেল্ল' অ কি কৰিছে?
এয়া আছো তুমি এয়া সুবিছোন। যাম অলপ একজাম শেষ হ'ল নি?
এক্জাম খতম খতম কালি খতম হৈছে।
কালি খট মত যায় আমাৰ আমাৰ কাইলৈ আছে আৰু
তছত নাই অ
তাৰছত নাই আৰু কাইলে আছে আৰু কাইলে আৰু আমি হেৰিয়ালৈ যাম আৰু
আগ মানে পৰীক্ষাটো দি মেলি আবেলিকে
আগমনও নিউ যাত্ৰা
এই এইটো গেছিলে ভ্ৰমণন
ভ্ৰমণৰ এতিয়াই কি বুলি কয় আমি যে বুলি কয় আইফোন এটা লাগিছিলে ন
অ লাগিছিলে আকৌ দেই আ বোলে ৰ ৰঞ্জনে বুললে ল'বও ক'ব বা
ল'লে নে কি ৰন্ধনে
নহয় বলে আকৌ কৰবাত সিহঁতৰ ঘৰ
অ এ সিহঁতৰ ঘৰত দূৰ যে আকৌ আইফোন আনিবলৈ দিগদাৰ নহয় জানো ওচৰত হোৱা নতেনো মিমৰ কথা নাজানো মৃন্ময় দিব লাগে আৰু অ দিতিয় নাই আকৌ
ত দিব পাৰে কি ন দিব কলে। এ হেৰিয়ে কব লাগিব আকৌ সেইটো হয় বাৰু দেই। সেনেখেতো হয় বাৰু
ত ৰিক্সৰ কথা জানো তাকো ত্ৰিপুল কেমেৰা।
অলপ জোৰ কৰিলে দিব পাৰে এই বিছতে ফিফটিন নে ফৰটিন এইটো হেৰিহে আছিলে। এই মোৰ এই মোক কোনোবাই কৈছিলে হেৰি এইটো কি হেৰিয়হে আছিলে এইটো কৰণ নেকি?
সেই নহয়।
নহয় নেকি?
নহয় তাৰ নিজৰ।
নহয় দেই তাৰ পৰা লৈছে নেকি?
নাই লৰাখিন নিজেই কিনিছে বাপে ক সহতৰ বাপেকৰ ধৰ বিছনেছ।
বা
গম ন পোৱা নি?
নাপাও।
মাক মাছতনি বাপাকো মাছতনি উপঞ্জিত দাম্পা আছে তাৰপিছত ফকী এনে ৰেচিপি আছে।
আহ।
এয়া অ তই ক ইয়াত নহয় নয়
ক'ত বা?
তাৰ ঘৰ ধেমাজি নে ক'ৰবাতহে ইয়াত মোমায়েকৰ ঘৰত থাকিহে পৰিছে।
হে মই মই একো গম নাপাও নহয় কি ইয়াত ইয়াত থাকি পঢ়িছে ন?
অহ
কেলে কেলে তাত কি হ'ল?
এ ৰঞ্জনৰো ঘৰ ইয়াত নহয় নহয়
অ হয় সেইটো গম পাওঁ ৰঞ্জনতো গম পাওঁ কিন্তু মই মৃন্ময়ৰ ইয়াত বুলি ভাবিছিলো।
নহয় ম মৃণ্ময় মোমায়েকৰ ঘৰত থাকিহে পঢ়িছে।
অ
তাৰ পিছত ভাত পানি খালা নাই?
নাই নাই খাম হে
আহ মই খালো বাৰু এবাৰ
আহ
কিহে খালা?
নাই মই খোৱাই নাই এই খাম হে।
অ খাবা হে?
উম তুমি
খোৱা নাই যে
এ অলপ দি হ'ল আৰুঐ উঠাও অলপ দি
আজি মোও উঠা দেৰি দেই।
অ এই পৰীক্ষা পৰীক্ষা নাই আৰু বোলো
পৰীক্ষাও নাই আমাৰ পৰীক্ষা আছে যদিও কাইলৈ দুটা চাবজেক্টৰ পৰীক্ষা
ক অ পিচ বেলাও আছে হয় নাই?
উ
বিহু আছে নেকি বিহু
বিহু অহ
অ দেখিছিলো সেইটো উম
বিহু আছে তাৰ পিছত তোমাৰ কাপোৰ আছে নাই মোৰ একোৱে নাই যে কাপোৰ পিন্ধি যাবলে।
উম আছে বাৰু লাগিব যদি দিব পাৰিম মানে উ নতুন নতুন অ মই অ মই কেইটামান লৈ যাম বাৰু। নতুন নতুন নতুন মানে মোৰ একদম পিন্ধাই নাই। জোতা অ জোতা পিন্ধি যাম এই সি চেন্দল এযোৰ লৈ যাম বেগত। মানে ককচ আ আ মই বেগত লৈ যাম অ তেনেকুৱা
বেগ কি স্কুল অ মই পেন দুটা নিম তাৰ পিছত শ্লিপাৰযোৰ নিম নহবা হোষ্টেলৰ পৰা এযোৰ লৈ যাম।
অ অ সেই বেগ বেগ স্কুল বেগে নিবা নে কি?
আৰু বেগ নাই দেখোন।
সেইটোৱে মইও সেইটোৱেই নিম আৰুনো কৌপা আও এতিয়া কি এতিয়া কিনি ল'ব নোৱাৰো নহয় মই ফতকে হয় নাই বাও? এনে পইচা হেৰি হৈ আছে।
হয় অ এ বেগ এটা লাগিছিলে
অ অ সেইটো আকৌ সেই গুৱাহাটী এইটো কামাখ্যাটো সোমাব নহয় ন?
অহ বেগ এটা কাইলে কাৰোবাক খুজিব লাগিব।
অম
অলপ ডাঙৰ বকীয়া। জানো কেনেকুৱা এই স্কুলীয়াটোকে নিম বুলি ভাবিছো নেকি আৰু
মই সেইটোকে নিম আও আৰু বেলেগ নাই কিন্তু মানে এই ক পা পাহাৰ এনে স এইবছাৰ গলে মানে হেৰি প নি লাগে আৰু ক এইবিলাক লয় যে কিন্তু তেনেকুৱা তেনেকুৱা নাই আকৌ।
তেনেকুৱা বেগ বিলাক ভাল লাগে
তেনেকুৱা নায়েই যে।
মানে অঁ মানে ট্ৰেকিং এৰিয়া নহয় জানো।
অঁ!
সেইকাৰণে সেইটো বেট ভাল লাগে।
অঁ হয় ব এই কি আছিলে এই তো গুৱাহাটীত গ'লে এইটো আমাৰ মানে মাৰ তাত সোমাব গৈছে!
ক'তাত
আমাৰ মাৰ মানে যত থাকে মানে তাত, ‌ ৰুমত।
মা!
উম উম, মা মা মা।
তোমালোকৰ মা থাকে নি?
অ' তেতিয়া মানে তাত ভাত চাত খাই আহিব পাৰিম আৰু।
অ' কবা আকৌ সিহঁতক।
অ' মানে মা হে আজি কৈছে ফোন কৰি তাত সোমাব কৈছে। মই কম সিহঁতক।
অহ অ তেতিয়াহলে ভাল হে আমি তাতে থাকিমগে ৰুম নল'লেও হ'ব।
অ' সেইটোৱে পাৰিবা মই মোকো অ' এদিনৰ - এদিনৰ কাৰনেহে আৰু গুৱাহাটী, অ' সেইটোৱে।
মায়ে তাত কিবা কৰি আছে নেকি?
অঁ' 'অঁ' কে কাম এটা কৰি আছে।
অ'।
তেনেকুৱা সেইটো কথা।
তাৰপিছত কালি ভাল লাগিল আকৌ।
অ' এই মজা লাগিলে, এ হেৰিহঁত আহিব লাগিছিলে।
এ নাহিলে নাই আৰু।
নাই মই তাক সুধিছিলো সেই বাপেকৰ বোলে কিবা হাতত মোচকা খালে। অ'
কালি কিন্তু এই ৱাটাৰফল টো ধুনীয়া আক ন'?
না এই আৰু এদিন যাব লাগিব।
চেঁচা চেঁচা, আমি যে প্ৰথম প্ৰথম যে ওপৰলে যে মাৰি পঠিয়াইছিলো! অই যোৱাহেতেন ভাল আছিলে ন?
ঔ এই তাৰ ওপৰতো আছিলে কিবা গম পোৱা নাই বহুত কিবা কিবি। এই সি আমি এই আমি কিটা আহিছিলে নহয় নামি আহিছিলে নহয় তললে দেখিছিলা নাই? এ আমি যাব লাগিছিলে ভুল কৰিলোঁ। আছে আছে বহুত ওখ ওখ আছে।
উম, যাবই লাগিছিল।
এই এইবাৰ গলে যাম দেই।
উম।
উম তেনেকে।
কালি চবৰে পা মোৰ পেৰেণ্টছ হেন হেৰি লাগি চাফা তোমাৰ?
মোৰ দেউতাই আজি ধৰিছে।
তুমি তিয়াই দিলা চব?
অঁ'।
মোৰ অকল স্পৰ্টিংটোহে শুকাই আছে।
মোৰ সেইটোৱে - সেইটোৱে আৰু গেঞ্জিটো অলপ। কালি কি, গুচি আহিলো তাৰ পাই তায়াৰো পামচা চাৰ হৈ গ'ল আৰু ৰ'দত আছিলে যে গোটেই গোটেই মানে সেই হৈ গৈছে। যেনে তেনে হেৰিয়ালৈকে আহিলো সেইখিনিলৈকে যে তুমি আমি যে সেই দোকানত? চেন্তাৰ টাইপৰ যে, অ' তাত অ' দছ টকা এটা ললে।
অহ।
এই গৰমত গৰমত কাৰণে হৈছে বুলি ‌কৈছে, ‌গৰমত একেৰাহে হেৰি কৰি
পাম গুচি গৈছে?
অ' পিছত পামটো ভৰাই আৰু গুচি আহিছো। তোমালোক কিমান টাইমত আহিলে?
এ তোমাৰলোক যে গ'লা। তাৰ পিছত আকৌ আমি গা ধুবলৈ গৈ চিলো নাই বাও?
আকৌ কৈছিলা নেকি অউ।
এই ভাত খোৱা পিছত গৈছিলা নে গা ধুবলে?
নাই নাই নাই নাই ভাত খোৱা পাছত নাই যোৱা।
ভাত খোৱা পিচত গা ধুলো।
অ নগল ত থি থাতে এতিয়া।
গৈছিলা তোমাৰ অলপ। নগলা নগলা।
কোৱা আগতহে গৈছিলো।
অ।
উম অঁ পিছত যোৱা নাই?
গাহৰি মাংসটো ধুনীয়া হৈছিলে আকৌ খাবলে।
ভাল বনাইছে দেই। মইতো মোৰ কালিৰ সৈতে ছেকেণ্ড মানে সেই দ্বিতীয় বাৰ।
এ আগতে নোখোৱা মানে।
হে এইবাৰ তাকো দ্বিতীয়বাৰ মানে প্ৰথমবাৰ তোমালোকৰ লগতে খোৱা হেইয়ত চেছা।
কেলে নোপোৱা?
এ আমাৰ মানে ঘৰত নাখায় তেনেকে। খাই বাও কিন্তু মানে নবনাই মানে। সেইটো কাৰণে মোৰ বেয়া মানে নেখাওৱে। অ সেইটোৱে মানে সেইটো কাৰণে বেয়া।
গম নাপাই চাগে তুমি সিহঁতক খোৱা কথা।
নাপায় নাপায়।
গালি বিহিব পালে।
অ পালে খালে মানে বেয়া আউ মানে।
উম।
কিন্তু ভাল লাগে দেখ নাই কবাত।
অ পুৰাটো বেছি ভাল লাগে। কালি কি বুলে কালি চাব লাগে ঠিকছে বইছা অ।
পৰিছে পৰিছে অ কালি জোখত পৰিছে।
মই চব ৰন্ধনত দি দি দিও।
মই সেইয়ক দিলো সেই গৰক।
বেছি খাব নোৱাৰি। এই পেটটো কিবা কিবি কৰি আছিলে নাই বাৰু তোমাৰ?
কৰিছিলে অ।
বিদ্যা বহুত মোৰ পানী খাবলগীয়া হৈছেহি।
মো আউ মইতো ভাতো খাব নোৱাৰিলো দেখুন। অ মও নাই খোৱা ভাত। মই সেই আহি পালিচ চাহ অকন খালোহি তাপিচত।
চাহ মও খালো আউ। এয়া অইন নহলেও কিন্তু যিমান গৰম হলো চাহ অকন লাগিবই।
সেই লাগিবই, এই মোৰতো দিনত দুবাৰ তি তিনিবাৰতো লাগিবই।
উম।
তেনেকুৱা নহ'লে নহয়।
নহয় মাথা চাথা তিংটিঙাই যায়।
অ সেইটোৱেই। হে উম। বহুত গৰম দিছে আকৌ দেই।
এইকেইদিন। কাইলে কি হব বাও।
তাকে পায়। অলপ বৰষুণ দিল অ মিহি মিহিকে দিব লাগে বৰষুণ।
তাকে বতৰ বেয়া হ'লেও বেয়া, ৰ'দ হলেও বেয়া।
সেইটোয়ে বতৰ বেয়া হলে এলে আলেহুৱাই হেই টাইপ লাগে অলপ। মানে বতৰটো বেয়া হৈ থাকিলে। দিনটো বেয়া অ বেয়া বেয়া।
দিনটো আমনি লাগি থাকে।
অঁ সেইটোয়ে মানে এনেকে থাকিব লাগে কিন্তু মানে অলপ কমাই দিব লাগে। উম' উম'
এ' এ কি বুলি কয় এই এইকেইদিন বহুত বৰষুণ দি দিলে যে।
অঁ
সেইকাৰণে পুৰা এতিয়া ৰ'দটো মাৰি দিছে আৰু।
সেইটোৱে সেইটোৱে। হলো কিন্তু বাকী বিলাকৰ নিচিনা ইমান অসমত মানে ইমান হোৱা নাই?
অ আমাৰ অসমত বেছি মাৰিছে এইকেদিন।
অঁ এইকেইদিন মাৰিছে অঁ।
মই টো কালিতো মই আধা বেপাৰ কৰিয়ে ওলাই দিলো হে
এই নোৱাৰিলা নেকি।
সেইট ৰাম ৰাম। এ' মই কিছু- মান হেৰি বহলাই নিলিখিলো যি টি ব বহুৱাই দিছো।
অঁ আছামিজ
আছামিছ এই- আমাৰ স্মৃতি মেমে এ পঢ়াইছিলে যে হেৰি চব হেৰিয়াৰ পৰাই দিলে। চোন বেংকৰ পৰা।
টোৱে দিলে সেয়ে মেমে কৈছিলে মোক মানে সেই চাইতত
তোমালোকৰ ঘৰ ওচৰ নহয় জানো?
আমাৰ ঘৰৰ কাষৰ ঘৰে আমাৰ পৰিয়ালৰে।
এ' কিবা কৈছিলে নেকি তোমাক?
নাই নাই সেই মানে পৰিক্ষা কেনেকুৱা পাৰিছ নাই বুলি সুধিছে এটা শিকাই দিছিলে।
তোমালোকৰ ঘৰৰ ওচৰে নেকি?
আমাৰ কাষৰ ঘৰ টোয়ে চাইদাৰ ঘৰ টোয়ে। হম'
কিবা কয় নে নকয় ক'ৰ পৰা প্ৰশ্ন আহিব?
নাই নাই নাই মই নাযাওঁ এ যে তেনেকে।
নোযোৱা নেকি।
নেযাওঁ কিবা এটা কিবা কেতিয়াবা পাতিলে হে যাওঁ মানে।
অ সিহঁতৰ ছোৱালী জন্মৰ দিনত?
অঁ তেতিয়া গৈছিলো।
কি খোৱাই ছিলে?
মাছ, ভাত খুৱাইছে। মই ৰাতি গৈছিলো।
তুমি কি বুলি মাতা?
কাক
মেমক?
স্কুল টো মেম মেম বুলিয়ে মাতো তাৰপিছত ইয়াত মামি বুলিয়ে মাতো।
তোমাৰ মামি হয় নেকি? তোমালোকৰ মা' হেৰি আইতাহঁতৰ পৰিয়ালৰ হয় মানে?
অঁ
উম'
নিজৰ কতে।
উম' তাৰপিছত হেৰি হ'লগে নে?
উম' হম?
সিফালে হ'লগে নে?
ইফালে নাই নাই হোৱা নাই এতিয়া লৈকে।
কিবা কৈছে নেকি? তুমি সুধিবা আকৌ?
অ' মানে অ' এই হেৰিয় কথা কৈছা লিজাৰ। এ এ কিবা মানেটো হৈ আছে। সেইটো মানে মোক কোৱাহে নাই। এতিয়ালৈনে ম অল মই কৈছো অল কেইদিনমান যাওঁ এনেও গম পাৱে
কি বুলি কয় মোৰ কথা কবা আকৌ কি বুলি কয় তোমাৰ আগত বোৱাটো লগ বুলি।
কম কম আজি